হেল্ল'
কি কৰিছা?
এক এয়া আছো এনেই, অ' হ
কি হ'ল?
হেল্ল' আহ।
অ' শুনিছ নাই?
আহ।
এয়া আছিলো, এই ওচৰৰ এই খুৰী এজনে তাঁত লগাইছে তাৰপাছত এই আছিলো ওচৰতে, গামোচা লগাইছে মানে।
আহ আহ। গামোচা
আহ। তাকে ফুলতটো ফুল হেৰী কৰি আছে ফুল চাই আছে।
উ উম আজিকালি আজিকালি তাত নবয় মানুহে খুব প্ৰায় কম মানুহে বয় তাত।
অ', তাতো আজি কালি সেইবোৰ সা-সঁজুলিবোৰ নাইকিয়াই হ'ল আৰু। ক'ৰবাত এ গাঁৱত মানে প্ৰায় ক'বাত দুঘৰ এঘৰ তেনেকুৱাবোৰত হে।
আজিকালি ক'ত ইমান কষ্ট কৰি ফুল বাচি তাঁত লগাব।
চব কিনিয়ে আনে যে।
আজিকালি মইনা শাল বুলি মইনা উম, মনা খালৰ গামোচা ওলালে আৰু
অহ, ডাঙৰ ডাঙৰ ফুলৰ একেবাৰে।
উম।
এ মেচিনত বোৱা গামোচা ওলালে যে।
অ', সেইটো যি হ'লেও মেচিনত বোৱাতকে হাতত হাতে বোৱা গামোচাখনৰ মানে
সন্মানটো বেলেগ।
উম, বেলেগ বেলেগ কাৰোবাক দিবৰ লাগিলে ফুল টো লাগিলে তোমাৰ সৰুয়ে হওঁক কিন্তু মানে সেই সৰু সৰু হ'লেও মানে সেই হাতে বোৱা গামোচা এখন কাৰবাক দিলে সন্মানটো
উম, সেইটোৱে এনেও এনেও আজিকালি এতিয়া কিম ইমান ডাঙৰ ডাঙৰ ফুলৰ তোমাৰ মই নাখাল ত বয় হলেও ৱা মানে যিমান যি হলেও। সন্মানৰ বস্তু হয় বস্তয়ে আসন্মানৰ বস্ত আমাৰটো অহ বিহুৱে হওক হওক কামেই হওক গামোচা প্ৰয়োজন হয়।
অ', তাকেহে মেচিনত পোৱা গামোচাবোৰ মানে কাৰবাক ডাঙৰ-ডাঙৰ, ক দিবলৈও মানে কিবা ভাল নালাগে।
ভাল নালাগে অ' এনেও এতিয়া আমাৰ অসমীয়া মানুহৰ গামোচা-গামোচা মানে, গা গামোচিবলৈ গামোচাখনে ব্যৱহাৰ কৰে দেখোন। অ',
আমাৰ আছে বাৰু এনেকা চৰি সূতা গামোচা লগাই থোৱা আছে কাৰন গামুচিবলে বহুত ধুনীয়া।
বহুত ধুনীয়া অ' এবাৰ মান তিয়াই দিলে উম, এ বিহুও হওক তাৰপৰা বিয়া হওক কিবা অনুষ্ঠান প্ৰতিষ্ঠানেও মানে হেই গামোচাখনকহে মানে সন্মানটো ৰখায় মানে। প্ৰতীক হিচাপে সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় আৰু।
বেলেগ নিদিলেও মানে গামোচাখন দিব লাগিবই নহয় আকৌ বিহুমহীয়াৰ কথা মানুহো আহি,
নোৱাৰে আৰু অসমৰ অসমৰ য'তেই হওক বা যিকোনো উ জনগোষ্ঠীয়ে মানে গামোছাখন ব্যৱহাৰ কৰেই। উ
কৰে অ' তেওঁলোকৰ মানে প্ৰতিক চিহ্ন বোৰো বেলেগ-বেলেগ গামোচাবোৰ চবৰে একেই কিন্তু সেই কালাৰ বা সিহঁতৰ ফুলৰ ষ্টাইল সেইখিনি মিলাই বুলি কওঁ
আৰু
আমাৰ গামোচাখন আমাৰ গামোচাখন কেতে আমাৰ বুলি এ আছো সকলো ৰব সকলো গামোচাখন কিবা এটা ভাল লাগে আকৌ।
ভাল লাগে অ' ৰঙা আহ মানে বিশেষকৈ অসমীয়া মানুহক গামোচাৰ এ মানে কিনাৰত দুই ফালে ধৰা ৰঙা দিয়া হয় বা ফুলবোৰ ৰঙা হয়। কিছুমানৰ সেউজীয়া হয়। আৰু অসমৰ য'তে হওক গামোচা বুলি ক'লে,
এই কলপতিয়া থাকে এনে কছাৰী সেইখিনি চাবাচোন,
অ' ক অ' কছাৰী খিনি হেৰি হয় ত হালধি এই কিবা সৰিয়হ ফুলিয়াৰ নিচিনা গাতো থাকে আৰু সে সেউজীয়া-সেউজীয়া কিনাৰত থাকে। কছাৰী খিনি আৰু তুমি যে কৈছা সেউজীয়া, সেউজীয়াটো এই অ',
হেল্ল',
অ' হেল্ল' শুনা নাই নি?
এ মাততো কিবা বাজি-বাজি আহিছে অ' শুনিছানে নাই।
নেটৱৰ্কৰ আমৰ শুনিছো অ', অ' শুনিছো-শুনিছো।
অকৰ কাৰণে ঘেত কিবা তেনেকুৱা আছে নেকি
অহ এতিয়া শুনা পাইছা নাই অহ সেইটোৱে।
এতিয়া বিয়া এখন পাতিলে কিমান গামোচা প্ৰয়োজন গামোচা ৰুমাল চেলেং।
উম, বিহু এনে বিহু মাৰিবলৈও দেখোন লাগে দেখোন লৰাবলাকে মূৰত মাৰি লয়।
উম, ইমান ধুনীয়া লাগে এনেই মানে তোমাৰ গানহতো যদি তোমাৰ এনে অ' বোৱা গামোচাখন লৈ যায় ইমান ধুনীয়া লাগে দেখিবেলাই কিন্তু সেই ডাঙৰ-ডাঙৰ যে আজিকালি ওলাইছে দুইফালে ফুল থকা যে, সেই গামোচাখন গৈ মন নালাগে আকৌ গামোচাতটো একেই হলেও মানে সেই বোৱাৰ কাৰনে আৰু সুণালী ৰঙৰ যে হেৰিতে দিয়ে যে,
দেখিছো-দেখিছো সেইবোৰ অকো মানে মস্ত মস্ত আৰু পানী-চানী, তোক নাখায় এইবোৰ ল'বলৈও বেয়া আৰু ন আৰু বিহু মানে সেই গামোচাখনত অঁ সেই গামোচা পচাখনত বা হেৰি এইটো কি কয় বিহুৱানখনত থকা ফুলবিলাকটো বিশেষ মহত্ব আছে। চেকটাত থকা।
উম। মহত্ব আছে সেইটো প্ৰতি প্ৰতি বা ফুল প্ৰতি কিবা অঁ খেলবোৰ কিবা এটা এটা সূচায় মানে
উম। সেইবোৰে এতিয়া বিহুত দিয়া গামোচাখন তোমাৰ এতিয়া বসন্ত অ সেই ফুলবোৰ প্রেম বা সন্মানৰ, সন্মানৰ খাতিৰতে দিয়া হয় বাও।
হয় হয় এতিয়াহে মান বিহুত তোমাৰ বেলেগ কাপোৰ-চাপোৰ কিন্তু আগতে সেই গামোচাখনে বিহুৱান খনে কিমান মৰম লাগে।
উম সেইখনেই মানে
আমাৰ সঁচাকে অসমীয়া যিটো সাজ-পাৰ বৰ ভাল লাগে অক ন। মাইকী মানুহৰ চাদৰ-মেখেলা যোৰ ধুনীয়াকে পৰি-পাতিকে যদি পিন্ধে কিমান ভাল লাগে।
আৰু আমাৰ থাপনাত বিশেষকে, আহ আমাৰ থাপ থাপনাত তোমাৰ এতিয়া নামঘৰত থাপনাত হওক য'তেই নহওক সেই গামোচাখনহে দিয়া হয়।
হয় হয় এতিয়া সে আমাৰ, আমাৰ অসমীয়া সংস্কৃতিৰ কিছুমান মানে আপুৰুগীয়া সম্পদ আমি হেৰাই পেলাইছো। তাঁত শালযোৰ আপুৰুগীয়া সম্পদ বুলি ক'ব
উম গামোচাৰ ব্যৱহাৰটো ত মানে কি হয় এতিয়া বিয়া ধৰা বিয়াখন পাতিলো গামোচা মানে সন্মান জনাবৰ কাৰণে গামোচা ব্যৱহাৰ কৰা হয়।
হয় হয় হয় এতিয়া তোমাৰ গামোচাৰ লগাবলে তাঁতৰ শালযোৰ নাইকিয়াই হৈ গ'ল।
এতিয়া মাকু বা ৰাঁচ বা দ্ৰোপদী দি এইবোৰ চিনিয়ে নাপাও নহয়।
গাম এতিয়া তাঁতৰশালৰে মানুহে নাইকিয়া হল।
ঢেৰ বস্তু আছে উম তেনেকুৱা ঢেৰ বস্তু আছে যি মানে এতিয়া হেৰাই যাবলৈ লৈছে এতিয়া জাপি। যিটো মানে এয়া পানীত বৰষুণ দিলে যিটো যায় জাপি, জাপিটো আমাৰ এতিয়া চিনিয়ে নাপা বহু এতিয়া জাপি দকা নাই বিচনী এয়া, গৰমৰ দিনত বিচনী এতিয়া বিচনী মানুহৰ ঘৰত নাই চাগে। এনে হ'ল, আকৌ কান বোলে ইনভাৰ্টাৰ আছে বিচনী মাৰি থাকিবলেনো সময় নাই।
নাই, আগতে বিচনী সেই সেই ঢকুৱাবোৰ বান্ধি বিচনী বনাই বাঁহেৰে বৈ বনাই। আৰু এতিয়া খৰালবোৰ চাবাচোন প্লাষ্টিকৰ খৰাহীব আহি যোৱা। খৰাহী নাইকিয়া হ'ল। জাপাও খুব মানে এতিয়া নচলা
হাতে ব মানে হাতে তৈয়াৰী হাতে তৈৱাৰী সামগ্ৰীখিনি মানে নাইকিয়া হৈ গৈ গৈছে। যিখিনি মানে ইয়াপ নিপুৱা বেলেগে কাম লৈ ললে।
অ এইবোৰ চব মানে এতিয়া প্লাষ্টিকে বনোৱা, নাই এতিয়া মানে এতিয়া এই খৰাহী বদলি মানে নাইলনৰ যিবিলাক মানে এতিয়া এইবোৰ ডাঙৰ ডাঙৰ পাচি সেইবোৰ নিচিনা চাবাচোন চৰিয়াবিলাকৰ নিচিনা মানুহৰ সুবিধা হয় এশ টকাতে বা পঞ্চাশ টক অ', এশ টকাতে বা পঞ্চাশ টকাতে দি দি দিয়ে। ডাঙৰ ডাঙৰ হেৰিবোৰ। সেইটো কাৰণে এইবোৰ হাতে বোৱা বস্তু মানে নাইকিয়া হৈ গৈছে। হাতে বোৱা কাপোৰেই হওঁক বা কুলা চালনীয়ে হওঁক।
হয়, হয়, সেইটোৱে মানে বেছি আধুনিকতা দেখাবলে বা জাক-জমতা, জাক-জমকতাৰ কাৰণে মানে এতিয়া গামোচাই হওঁক বা আপোনাৰ তোমাৰ হেৰিয়েই হওঁক। এইটো এই চাদৰ মেখেলাই হওঁক মেখেলা চাদৰ তেনেকুৱাবোৰ তোমাৰ মানে চেলেং অ'। সেইসমূহ মানে এই হাতে বৈ কষ্ট কৰাতকে তোমাৰ মেচিনত সহজতে বনাই দিব পাৰি, এতিয়া তোমাৰ হেৰিতটো দেখি ছা নাই, যিটো মানে এনেই, এনেই হাতে যিটো আমি ফুল কৰোঁ মানে এম্ৰইডাৰী কৰোঁ, কিন্তু এতিয়া মেচিন ওলাল নহয়। তুমি মানে ফুলপাহ কৰি দি দিয়াৰ লগে-লগে ধুনীয়াকে কপো কাপোৰ খনত মানে ফুল কৰি দিয়ে। এতিয়াটো সেইটোৱে এমপ্ৰয়দাৰীটো এতিয়া বেজী খোতাই নিজে হাতে, হাতে, হাতে কৰা হয়।
উম হয়।
দেখিছো বাৰু মই।
কিনি লবলৈহে টান আৰু পইচাটো কাৰণে।
এতিয়া সেই চেলেংখন, এতিয়া কিনা চেলেংখন এ এশ টকা দি দিয়া মানে চেলেংখন আহি গ'ল কিন্তু বোৱা চেলেংখনত যে সৰকাৰকে কিমান মান শে বোৱা এখন দিবলে মানে মন নাযায় বলেও।
হয়।
এতিয়া পইচা দিছে এশ টকাত মানে তোমাৰ চেলেংখন আহি গৈছে মানে। দিবলে
হয় হয়, উম আৰু এতিয়া সৰহ দিবলৈ হ'লে তেনেকে লৈ লোৱাই ভাল বোৱা হ'লে দামটো বেছি
দামটো বেছি কিছুমান সুবিধাৰ হ'লে কিছু
মোৰ উন্নতি হৈ গৈছে আৰু।
সেইটো
আৰু যে কি দেখিবলৈ পাম, ঠিক নাই আৰু আমাৰ এতিয়া হাতে বনোৱা সামগ্ৰী খিনি মানে বজাৰতো মূল্য নাইকিয়া হৈ গৈছে।
নাইকিয়া হৈছে আহ।
এতিয়া এনেকুৱা এতিয়া এনেকুৱা পাইছা নাই। এতিয়া এনেকুৱা পাজানা নিজৰ কাপোৰ সি কাপোৰ মানে নিজে পিন্ধাই স্পৰ্টিং যোৰ গিলাবোৰতো ৰু কৰিব পাৰি সেয়াহে সেইবোৰদিনহে এতিয়া।